হেল্ল' হয় হেল্ল' শুনিছে
শুনা পাই আছো হয় নমস্কাৰ নমস্কাৰ
হয় কেইটামান প্ৰশ্ন সুধিম আপুনি চাই ফ্ৰ্ৰী আছে চাই এতিয়া,
হেল্ল'
হেল্ল' আপুনি চব ফ্ৰী আছে এতিয়া শুনিছে এতিয়া?
হয় হয় ফ্ৰী আছোঁ ব
হয় হয় হয় হয় হয় ঘূৰা ফুৰাটো আপুনি কৰে চাগে?
হয় হয় বৰ্তমান ইমান কৰা নাই, মানত তথাপিও অলপ চ অলপ কৰা গৈছি।
হয়-হয়-হয়। আপুনি কেনেকুৱা ঠাইত ঘূৰি ভাল পায় আপুনি কেনেকুৱা ঠাইত।
বৰ্তমান মই এনোই ওচৰা ওচৰি ঘূৰি আছোঁ আৰু ইমান দূৰলৈকে মই ঘূৰি পেনে যাই পোৱা নাই। আহ যেনেকে মানে মানে গুৱাহাটীত যাই পাইছোঁ আৰু হিলছ এৰিয়া। ধৰি লওঁ শ্বিলং, মেঘালয়, আহ তুমজাং।
হয়, হয়।
বছ কৰোঁ।
হয়, হয়, হয়।
আৰু মই জীৱনত এতিয়া মানে বহুত ঘূৰিবলে মন আছে, আহ ভাবি আছোঁ মনত কেতিয়াবা টাইম আহিলে মানে যাম বুলি ভাবি আছোঁ। আহ দাৰ্জিলিং বা গোৱা আহ তেনেদৰে, মানে ডুবাই চুবাইত যাব মন আছে আৰু তথাপিও যে মানে ডাইৰেক্ট যাব পাৰিম বুলি।
হয়, হয়। এতিয়া, এতিয়াই বয়স আৰু ডেকাৰ সময়ত যদি ঘুৰিব নাযায় আৰু কেতিয়া যাব। বৰ আৰু হয় আহ এতিয়া আপুনি এতিয়া, আপুনি ক'বনে হয়, হয়। এতিয়া, আপুনি ক'বনে এতিয়া পাহাৰত ঘূৰা ভাল, ভাল লাগে নে আপোনাক মানে টাউন এৰিয়া, শিল এৰিয়াত বা প্লেনত কেনেকুৱা ঠাইত ঘূৰাটো আপুনি ভাল পায়?
এতিয়াতো মই আহ, কব বিচাৰিছো যে মানে আ, যিটো ঠাইত মানে আ পাহাৰ নদী-চদী আহ থাকে এহ, দৰে মানে ঠাইত মই যাই ভাল পাওঁ আৰু। ধৰি লও এইফালে আমাৰ আছে, শ্বিলং আছে, মেঘালয় আছে আৰু আমাৰ ওচৰতে আছে চুকী, দাৰাগাঁও, আহ, বগামাাটি সেইবিলাক জাগাত যাই কিনে, বহুত ভাল পাওঁ আৰু। তাতে যাই কেনে বহুত মানে আহ, আহ, নেচাৰেল যিটো পৰিৱেশ মানে মিলাই কেনে বহুত হয়, নিজকে বহুত ভাল পাওঁ। নিজৰ শৰীৰটো মানে-মানে বহুত ফ্ৰি পায় আৰু। উম, তাতে যাই কেনে বহুত মানে মনটোও ভাল লাগে। তাতে বহুত জাগাৰ পৰা বহুত ঠাইৰ পৰা মানুহ আহে।
অ'।
আৰু এইটো গৰম দিনত মানে কিছু হিল এইয়াত, পাহাৰ থকা এৰিয়াত যাই কেনে এ ক'ৰবাত নদী-চদী থকা জাগাত যাই কিনে বহুত ভাল পায় আৰু।
হয়-হয়। এতিয়া আজিকালি ল'ৰা ছোৱালী সকলে আহ আজিকালি ল'ৰা ছোৱালীয়ে ঘূৰা ফুৰা নকৰে, হয় নাই? আপুনি কি ক'ব বিচাৰে তেওঁলোকে মানে, বাহিৰত গলে মানে কি জ্ঞান লাভ কৰিব পাৰে মানুহে, আপুনি এতিয়া ঘূৰি ফুৰিছে।
হয়, এইখিনিতে মই কথা, এইখিনি ক কথা ক'ব বিচাৰিছো যে মানে এ, যিকোনো মানে আহ, যিকোনো মানে জেগাত ঘুৰিবলৈ গেলি মানে, আহ, বহুত মানে কথা জানিবলৈ পাৰো, আহ, যিদৰে ম নে নজনা কথাবিলাক জানে আৰু, আৰু দেখা নোপোৱা যিখিনি জাগা খিনি দেখা পায় আৰু তাতে যাই কিনে বহুত নলেজ মানে এ নিজে লাভ কৰিব পাৰে আৰু যিদৰে মানে গুৱাহাটীত গেলি মানে এ গুৱাহাটী তাতে উমানন্দ মাজুলী বা জু বা এ যি কোনো অ', জু যিকোনো পাৰ্ক সেইবিলাকৰ বিষয়ে হয় চাইন্স মিউজিয়াম আছে তাতে যাই কিনে মন্দিৰ আছে মা কামাখ্যা মন্দিৰ আছে হয় উমানন্দ আছে আঁহ সেইবিলাক জাগাত যাই কিনে বহুত জ্ঞান মানে লাভ কৰিব পাৰে অ' সেইবিলাকৰ বিষয়ৰ ওপৰত বহুত মানে কথা জানিব পাৰে আৰু অ' জনী জনী মানে সেইবিলাকৰ বিষয়ৰ ওপৰত এ যি একো নাজানে তাতে যাই কিনে আঁ ঘুৰালে মানে নিজৰ জ্ঞানতটো লাভ কৰিব পাৰিব এইখিনিয়ে ক'ব পাৰিছো আপুনি ইয়াৰ বিষয়ৰ ওপৰত কিবা কব নেকি
এনেকুৱাই একেটা মানে একেটাই মই বাৰু মন্তব্য দিব পাৰো তাৰ মানে তেওঁ মানে মানুহে ঘৰৰ পৰা ওলাই যায় তেতিয়া নতুন নতুন বস্তু শিকিব পাৰি মানুহৰ লগত কথা বতৰা কৰে তেতিয়া মানে বেলেগ বেলেগ বেলেগ বেলেগ মানুহক লগ পাই বা এনেৰ মানে চিন্তা ধাৰা এতিয়া যোনে ঘূৰি ফুৰে মানে কয় মানে যি সকলে ঘূৰি ফুৰে বেলেগ বেলেগ ঠাইত ঘূৰি ফুৰে তেওঁলোকৰ চিন্তা ধাৰা আৰু যিসকলে মানে এটা ঠাইত থাকে তেওঁলোকৰ চিন্তাধাৰা বহুত পাৰ্থক্য থাকে বুলি কৈছে আৰু মানে তেওঁলোকে মানে সহজ সৰল থাকে যিসকলে ঘূৰি ফুৰে মানে আৰু বহুত খিনি বস্তু জানিব পাৰি বাহিৰৰ
হয়
আৰু মানে প্ৰায় মানে তেওঁলোকে নতুন নতুন বস্তু মানে সদায় মানে কিবা কৰি থাকে মানে কি বুলি কওঁ পাই থাকে মানে এ বেলেগ ঠাইত এ কিছুমান ঠাইত এতিয়া যেনেকে ক'লে টাউনত থাকিলে টাউনৰ বস্তু পাব হয় নাই এটা গাঁৱত থাকিলে গাঁৱত বস্তু পাব হয় নাই অকল গাঁৱতে থাকিলে গাঁৱৰ বস্তকে এসপেৰিেঞ্চ কৰি থাকিব তেওঁলোকে মানে টাউনৰ বস্ত টাউনত টাউনৰ মানুহক কেনেকুৱা তেওঁলোকে মানে গমেই নাপাব যদি মানে এটা ঠাইতে যদি থাকে মানে সেইবুলি সেইকাৰণে মানে ঘূৰি ফুৰিব লাগে আৰু মানুহ হয় মানে ঘুৰি ফুৰিলে মানে মানুহে বুজিব পাৰি এতিয়া চাপ'জ অসমতে ধৰি লওক অসমত এতিয়া অসমতে তিনটা ভাগত ভগাই দিছে লোৱাৰ আছাম মিডিল আচাম আপাৰ আপাৰ আচাম হয় ন এতিয়া আমাৰ অসম খনে যদি ভ্ৰমণ কৰে তেতিয়া অসমতে মানে বহুত খিনি বস্তু শিকিব পাৰি যদি মানে আমাৰ ল'ৰা অসমত থাকে তেতিয়া তেওঁলোকৰ ম কথা বতৰা বেলেগ হয় নাই আছে যদি আৰু মধ্য অসমত যদি আহি যাওঁ মিডিল আছামত তেতিয়া তাৰ তেওঁলোকৰ কথা বতৰা খোৱা লোৱা অলপ সংস্কৃতিও অলপ বেলেগ তাৰপিছত যেতিয়া যেতিয়া আপাৰ আসামত আহি যাব আপাৰ আছামত আহিলে তেতিয়া আপৰ অসমত বেলেগ মানুহ বিলাকৰ বেলেগ তেওঁলোকৰ কথা বতৰা বেলেগ মানে গোটেইটা বস্তু শিকিব পাৰি আৰু মানে ভ্ৰমণ কৰিলে খিনি শিকিব পাৰি আৰু অহা যোৱা কৰিলে হয় আৰু আমাৰ পিনে যদি বিতিয়াৰ গুচি যাওঁ এইপিনে আমাৰ বড় মানুহসকলক লগ পাব পাৰি হয় নাই এতিয়া অসমতে অসমতে যদি ভ্ৰমণ কৰে অসমতে বহুতখিনি বস্তু শিকিব পাৰি আৰু
হয় আপুনি যিখিনি কথা কলে বহুত ভাল হৈছে নজনা কথাবিলাক মই জানিবলৈ পাৰিছোঁ
হয় আপোনাৰ পৰা শিকিব পাৰিছো আৰু আপুনিও বহুত
অ', হয় এইখিনিতে মই এটা প্ৰশ্ন সুধো আপোনাক
হয় হয় হয় সুধিব পাৰে
যিটো মানে আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালী বিলাকে নিজে নিজ যে মানে ফুৰিবলৈ যায় নিজৰ ডাঙৰ ঘৰৰ ডাঙৰ মা দেউতা বা নিজৰ ব্ৰাদাৰ চিচতাৰ্চক নামানে আৰু নিজে নিজে যায় আ আ তেখেত লগৰৰ ওপৰত কি ক'ব বিচাৰে আপুনি
হ
মানে আমাৰ ল'ৰা ছোৱালীবিলাক সৰু থাকে যেতিয়া মানে কি বুলি কয় ওঠৰ বছৰ তলৰ বুলি ক'ব পাৰি আৰু হয়ে ন ওঠৰ বছৰ তলৰ যেতিয়া ল'ৰা ছোৱালী ফুৰিব যায় তেতিয়া মানে মই ভাবো মানে তেওঁলোকে মানে ঘৰৰ পৰা পাৰ্মিশন লৈ যাব লাগে মানে পাৰ্মিশন লৈ গ'লে যেতিয়া যদি নহওক মানে কিবা যদি চাপজ বোলে এক্সিডেণ্ট হৈ গল কিবা এটা হৈ গ'ল প্ৰায়টো মানে ঘৰতে বস্তু মানে যেতিয়া ওঠৰ বছৰ যেতিয়া নহয় তেতিয়া মানে বস্তুটো মানে কিবা এটা হ'লে মানে ঘৰতেম কিবাটো আহে মানে আৰু মানে দায়িত্বতটো মানে ঘৰত আহি যায় মানে সেইকাৰণে মানে এইখিনি যাতে নহয় এইখিনি প্ৰব্লেম যাতে নহয় তাৰ আগতে মানে ঘৰৰ মানুহক কয় ললে মানে কি হয় ঘৰৰ মানে মানুহে মানে মানে মই ভাবো মানে ঘৰৰ মানুহো মানে বাধা দিব নালাগে যোৱাত মানে যাব দিব লাগে কিন্তু মানে যোৱাৰ আগত কিছুমানানে ডাঙৰ মানুহ হিচাপে মানে জানে কি ক'ত গ'লে কি হয় তেওঁলোকক মানে আইডিয়া দিব লাগে মানে কেনেকুৱা গলে মানে কি হ'ব পাৰে তেওঁলোকক মানে এটা ব্লুপন্ এটা বনাই দিব লাগে যাতে মানে কিছুমান ঠাইত যাব লাগে কিছুমান ঠাইত যাব নালাগে তেওঁলোকক মানে আৰু যদি পাৰে তেতিয়াতো মানে আৰু তেওঁলোকৰ লগত মানে কি বুলি ক মানে গাইড হিচাপে যাব লাগে মানে তেওঁলোক মানে লৈ য লাগোনে তেওঁলোকে কাৰণ বুজি নাপায় ন এতিয়া বেছিভাগ মানে ল'ৰা ছোৱালী ছোৱালী সকলে কেতিয়া কি হৈ যায় তেওঁলোকে নাজানে তেওঁলোকক মানে অলপ গাইড দিব লাগে তেওলোক মানে অলপ গাইদ দিব লাগে আৰু যদি মানে যাবলৈ যদি বেয়া পাইছে তেওঁলোকক মানে আইডিয়া দিব লাগে যাতে মানে ওলাই যাওক কাৰণ ওলাই গলেহে ল'ৰা ছোৱালী সকলে জ্ঞান পাব ফুৰিলেহে এইখিনি জ্ঞান তেনেকুৱা আৰু মানে কথা হয়
অ এতিয়া যিখিনি আপুনি কথা ক'লে বহুত ভাল হৈছি অা আমাৰ যিটো সৰু ল'ৰা ছোৱালী বিলাক সেই ৰে পাৰ্মিচন নোহোৱাকে মানে যাব দিয়াটো আমাৰ বহুত ভুল হয়
হয় ভুল হয় হয় হয় পাৰ্মিশন দিব লাগে হয় হয় পাৰ্মিশন ল'বও লাগে আৰু পাৰ্মিশন যদি বিচাৰে মানে বুজাই হলেত দিব লাগে আৰু মানে কিবাত
হয় আৰু আমি এইটো কথা ভাবিব পাৰো যে মা মানে পাৰ্মিচন আহ দিয়াতটো আমাৰ ইমান অকস্মাত হ'ব নেলাগে যে মানে পানীচ অ এন্ধে মানে হয় এন্ধে মানে কিবা আমাৰ ওচৰত আহি কেনে পাৰ্মিশন ললে যে মানে আমি যাব দিব দিব লাগে সেইটো নহয় অ আমি ডাইৰেক্টলি মানে ধৰক আহ নজৰ ৰাখাবি লাগিব যে মানে কোনটো জাগাত যাব বা কোনটো কোন কোন মানুহজনৰ কোন মানুহজনৰ লগত যাব এইটো আমি নজৰ ৰাখবা লাগিব আহ তেতিয়া আমি এইটো কাম হয় বা নিজৰ ল'ৰা বা নিজৰ ছোৱালী হয়। এ যদি ক'ৰবাত মানে যোৱা মন আছে তাই, তাৰ লগত মানে আমি দেউতাক বা নিজৰ মাক বা নিজৰ নিজৰ দাইদাকে গেলি ফালাৰু যেনক মানে ঘৰৰ পৰা অ' কোনোবা ডাঙৰ এজনে গেলি ছাল সাৰো হয় এইখিনি
ভাল লাগিলে। হয় হয়। আপুনি ভাল কথা কলে এইখিনি আৰু। হয় জানিব লাগে তেনেকে।
হয়। আমাৰ সময়টো হৈ গ'ল আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিল। অ' ধন্যবাদ থাকিল। ঠিক আছে, ঠিক আছে।